অ', নমস্কাৰ, কি কৰিছে?
অ', মই এনে আছিলো। আপুনি কি কৰিছে বাৰু?
অ', ময়ো এনেই আছোঁ বাৰু। আহ
অ'।
শুই আছিলো, খবৰ কেনে পিছে আপোনাৰ?
খবৰ ভালেই, আপোনাৰ?
উম, উম, মোৰো ঠিক থাকে আৰু।
ঠিক থাকে নহয় জানো, আহ এতিয়াতো গ্ৰীষ্মকালীন অহ এনে ভ্ৰমণৰ বিষয়ে অলপ কথা পাতিম বুলি ভাবিছিলো আপুনি আহ সময় আছেনে আপোনাৰ লগত?
হয় হয়, আছে আছে, অ', ভ্ৰমণৰ বিষয়ে হয় মোৰো মানে মানে এতিয়া মানে অকমান ফুৰিব যোৱা সময় ন সে মোৰো মানে এই বিষয়ে কথা পাতিব লগা আছিলে বাৰু।
হয়, নিশ্চয় তেতিয়াহলে আমাৰ আহ, চিন্তাবোৰ মিলিছে নহয় জানো।
হয় হয়। আচ্ছা, আপুনি মানে আপোনাৰ আগতে কওক ধৰি লওক আপোনাৰ কিবা অ', আগতে এনেেকি ভ্ৰমণৰ কিবা অ', সেই আছে জানো মানে
হয়, হয় অভি মই হয়, হয় মোৰ ভ্ৰমণৰ অভিজ্ঞতা আছে মোৰ আৰু ভ্ৰমণ মই কৰি ভাল পাওঁ আহ, ভকতৱ ভ্ৰমণ তেনেকে কৰিছো মই আপুনি আপোনাৰ অভিজ্ঞতা আছে নে?
হয়, হয় মোৰো আছে মইো ভ্ৰমণ কৰি বহুত বেছিয়ে ভাল পাওঁ কিন্তু ধৰি লওক আহ সিমান কিছুমান ধৰি লওক অসুবিধাৰ বাবে মই তেনেকে মানে মুকলি ভাৱে মানে ফুৰিব পৰা নাই। তেতিয়ালে অ', কিন্তু আশা কৰো ভৱিষ্যৎতত মানে মই বহুত খিনি পৰিকল্পনা কৰি আছো যে ইয়াতে যাম মানে কেনেকে কি সেইবাবে বহুত খিনি পৰিকল্পনা কৰি আছো হম, হম।
ভ্ৰমণ আপোনাৰ সপোনতটো আপুনি জীয়াই ৰাখিব লাগিব মানে নিশ্চয় পাৰিব। সময় সুবিধাবোৰ কেতিয়াবা নিমিলে ভ্ৰমণ কৰিবলৈ আৰু কেতিয়াবা অলপ দিলে হ'ব পাৰে সেইটো।
উম, উম সেইটোৱেই।
বাকী এনে ধৰক আ, আপোনাৰ কেনেকুৱা ঠাইত ভ্ৰমণ কৰি ভাল পায় বা বেছি ভ্ৰমণ কৰি ভাল পাব আপুনি?
অ'। অ', মানে বৰ্তমানলৈ যিখিনিলৈ গৈছোঁ সেইখিনিৰ পৰা মানে কবলৈ গ'লে য'ত মই আটাইতকৈ বেছি ভাল আৰু কৰিছো এনেকুৱা হলে মানে যত মানে পৰিৱেশ ধৰি লওক প্ৰাকৃতিক পৰিৱেশ, তাৰ পাছত
হয়।
ধৰি লওক সেনেকুৱা ঠাই ধৰি লওক মই মানে হয়, হয় মই মানে চহৰ নগৰৰ এইবিলাক আহ মানে হুলস্থুল এইবিলাক সিমান ভাল নাপাও, সেয়ে ধৰি লওক এইখিনিৰ পৰা ওলাই কেতিয়াবা পাহাৰ
প্ৰকৃতিৰ লগত মানে বিলীন হয় ন?
উম, বহুত খিনিয়ে ভাল লাগে। এই মই এনেকুৱা ঠাইত যাব বিচাৰোঁ আৰু এতিয়া ধৰি লও অ', এতিয়া ধৰি লওক গ্ৰীষ্মকালো চলি আছে বহুত খিনি গৰমো আছে সেয়ে ধৰি লওক কৰ'বাত অ', জলপ্ৰপাতৰ বা নদী মানে এনেকে গৈ তাত স্নান কৰি তেনেকে
হ-হয়, হয়, হয়, হয়, হয় জলপ্ৰপাত জলপ্ৰপাত বোৰ চাই ভাল লাগে। পাহাৰৰ পৰা যোনটো ত আপুনি বিশেষকে যদি কবলৈ যায় অ', পাহাৰ নদ-নদী বা তেনেকুৱা সেই প্ৰাকৃতিক সৌন্দৰ্য। সেই তেনেকুৱা ঠাই বোৰত ভ্ৰমণ কৰি বেছি ভাল পায় নহয় জানো?
হয়, হয় বহুত বেছি ভাল পাওঁ মই এতিয়াও সেই কথাই ভাবি আছো।
হয় নেকি অ', তেতিয়াাহলে অ', আপোনাৰ লগত কথা পাতিতো ভালে লাগিছে, আপুনি ভ্ৰমণ কৰি ভাল পোৱা, মইও ভ্ৰমণ কৰি ভাল পাওঁ। ত এনে আপোনাৰ ভ্ৰমণৰ অভিজ্ঞতাটো বহুতেই হৈছে চাগে ধৰক আপুনি কেতিয়াবা বেলেগ এটা ঠাইলৈ ভ্ৰমণ কৰিছে সেই ঠাই বোৰৰ নতুন কথা শিক শিকিব পাৰিছে বা তাৰে খাদ্যবোৰৰ কথা শিক শিকিব পাৰিছে নহয় জানো ত তেনেকুৱা অভিজ্ঞতা কব নেকি যে কেনেকুৱা কেনেকুৱা অভিজ্ঞতা পাইছে আপোনাৰ ভ্ৰমণ আহ
আ খা খাদ্য বুলি ক'লে মই মানে আ মানে ফুৰিব গলে মই বাৰু খোৱাতো অকণমান মানে সুবি মানে অকমান খাব কাৰনে খাওঁ কাৰণ জানেই মানে তাতে গলেম হয় হয় মানে কমাই খাওঁ মানে আৰু মানে মোৰ গা বেয়াও কৰে কেতিয়াবা। ত সেইকাৰণে মানে মই অকমান মানে সাৱধানী চলিব লগা হয় কিন্তু ধৰি লওক আহ মানে এই মই কিছুদিন আগতেই গৈছিলো আ হাফলঙৰ ফালে গৈছিলো ডিমা আাছাও জিলাৰ তাতে গৈছো তা তে কিবা কিবি মানে থলুৱা মানে সাজ শাক মানে খাইছো। মানে কিন নামবিলাক পাহৰিলো যিহেতু অকনমান বেলেগ হয় আমাতকৈ। কিন্তু মানে ভালেই লাগিল এটা নতুন ধৰি লওক সোৱাদ লোৱা যেন হৈছে আহ উ হয় আৰু মানে ঠাইবিলাকো বহুত ধুনীয়া পাহাৰ প পাহাৰেৰে মানে গোটেই আবৃদ্ধ ধৰি লওক আ মানে আৰু তাতে ইমান মানে ধুনীয়া পৰিৱেশ ইমান মানে পৰিষ্কাৰ তাৰ পিছত মানে তাৰে এই বতাহ এইবিলাক ইমান ভাল লাগে ন মানে বত আৰু পাহাৰবিলাক মেঘে চুই থাকে সেইবাবে ধৰি লওক আহ মনটো বহুত ভাল লাগিছিল তাত গৈ, উম উম হয় হয়।
মানসিক কিবাবোৰো দূৰ হয়।
বহুতখিনি ব বহুতখিনি আপুনি ধৰি লওক অ কলে যাওক ধৰি লওক অকলে এইখিনি খুব তাত এই প্ৰাকৃতিক পৰিৱেশৰ মাজত আপুনি অকমান বহক গোটেইখিনি দুখ, কষ্ট সকলোখিনি আপোনাৰ নোহোৱা হৈ যাব আচ্ছা আপ পোনাৰ এনেকুৱা মানে গৈছে নেকি ক'বাত হাফলঙৰ ফালে আপুনি গৈ
মই মই হাফলং যোৱা নাই আহ মই, মই গৈছোঁ ধৰক আপোনাৰ আহ শ্বিলংটো মই বহুতবাৰ গৈছোঁ। টাৱাংলৈ গৈছো এই ছিকিম, দাৰ্জিলিং তেনেকেই গৈছো মই অৰুণাচললৈ গৈছো। আ আপোনাৰ নামচাইত বা তেনে মই মোৰ আ মই যত আ বাসস্থান কৰো, ত মোৰ ঘ ঘৰটো আপোনাৰ নিচেই অৰুণাচলৰ একদম দাঁতিকাষৰীয়া অঞ্চলত মই। থাকো, ত' গতিকে অৰুণাচললৈ মোৰ ভ্ৰমণ কৰা প্ৰায় হয়ে থাকে।
আপুনি নামচাই গৈছিলে?
হয় হয়, নামচাই মই বহুত বাৰ গৈছো।
মোৰ মানে তাত মানে এটা ঠাই আছে ন বহুত মানে চাবচোন ইয়াত মানে চলি থাকে।
হয় হয় নামচাইত, নামচাইত আপোনাৰ বহুত ৰেজৰ্ট আছে আপোনাৰ।
অ হয় হয়, এখন যে অ এখন যে আছে মানে পানীত মানে সেই আছে আ মানে এ সেইখন মানে মোৰ মানে ইমানে যাব মন কব গলে মানে মো মোক বহুত মানে বহ বহুত বেছি মানে বহুত বেছি এইটো দি খিকিনে মানে এনেকুৱা লাগে বহুত মানে ব এটা আহে মানে সুখী যেন অনুভৱ কৰো সেইটো মানে দেখি মানে ভাল লাগে ভাল লাগে।
তালৈ যোৱাৰ আপোনাৰ এটা আহ আহ ভা হাবিয়াস এটা আছে আৰু আপোনাৰ সপোন এটা বুলি ক'ব পাৰে সেই টোলে ভ্ৰমণ কৰা নহয় জানো অ আপুনি হয় বহুত ধুনীয়া ঠাই নামচাই আপোনাৰ বহুত ধুনীয়া ঠাই হয় ভ্ৰমণ কৰিব পাৰে আপুনি আহ বেয়া নাপায় মানে ভ্ৰমণ কৰে তাত আৰু আপোনাৰ বহুত আছে নহয় এইটো গ'ল্ডেন পাগৰা আছে
অ
আপোনাৰ সেই ৰেজৰ্টবোৰ হয় গল্ডেন পাগুৰা বুলি আছে এটা আপোনাৰ গল্ডেন পাগুৰা আপোনাৰ বিশেষকে তীৰ্থ ভ্ৰমণৰ কাৰণে যায় মানুহে ব ত আপোনাৰ বদ্ধ মন্দিৰ এটা আছে
আচ্ছা এইটো কি কয় নামচাই ঠাইতো কেনেকুৱা পাহাৰীয়া নে
নামচাই ঠাইতো আপোনাৰ পাহাৰীয়া নহয় আপুনি সেইটো সেইখিনি ঠাইলৈ যাবলে আপোনাৰ দুটা ৰাস্তা আছে
উম
এতিয়া আপুনি গোটেই অৰুণাচলৰ ফালেদি ধৰক মই যোনখিনি ঠাইত থাকো থাকো সেইখিনি ঠাইৰ পৰা যদি যায় সেইটো অৰুণাচলৰ পৰা তেনেকে পাচিঘাট ৰয়িং হৈ এনেকে যাব পাৰি আৰু এটা আছে আপোনাৰ ইটো চাইডৰ পৰা আপোনাৰ আ চাউথ চাইড দক্ষিণ ফালৰ পৰা আপোনাৰ ডিব্ৰুগড় তিনিচুকীয়া হৈ যদি তেনেকে যায় আপুনি পাহাৰ নাপায়
উম বুজিছো বুজিছো অ তাৰে ভালেই বাৰু আচ্ছা মানে অ কি কয় অসমৰ বাহিৰত গৈ পাইছা নে
মই গৈছোঁ অসমৰ বাহিৰত মই বহুতবাৰ গৈছো পাইছোঁ আপোনাৰ ছিকিম দাৰ্জিলিং মই বহুত কম বয়সতে গৈছিলো আৰু মই নিজেও বাহিৰতে মই আহ থাকি পিনি অধ্যয়ন কৰিছো আছিলো ত অসমৰ বাহিৰতে ত তেনেকাও বহুত তাৰ ঠাই মই ভ্ৰমণ কৰিছিলো আহ মই আ মই শ্বিলঙত অধ্যয়ন কৰিছিলো অ তেতিয়া মই আমি অ বহুত ভ্ৰমণ কৰিলো মই আপোনাৰ এই এখন আছে নহয় ইউনিভাৰ্চিটি নেহু বুলি নৰ্থ ইষ্টাৰ হয় নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইউনিভাৰ্চিটি ঊম উম
উম হুম
অ তাতে মই আ অধ্যয়ন কৰিছিলোঁ
আচ্ছা আচ্ছা বাৰু ভালেই সেইখন কেনেকুৱা হয়নো বাৰু মানে মই মানে মইও তাতে সেই গৈছিলো বাত মই নাপালো
অ হয় নেকি বহুত নাম বহুত বহুত ধুনীয়া ঠাই আৰু আপুনি তাতে অধ্যয়ন কৰিবৰ কাৰণে আহ পৰিৱেশটো ভাল আহ বহুত আহ ঠাণ্ডা এ বিশেষকে এতিয়া টাইমতো আপোনাৰ গ্ৰীষ্মকালীন টাইমতো শ্বিলঙলৈ বহুতে ভ্ৰমণ কৰিবৰ কাৰণে যায়
উম হুম উম আৰু তাত মানে উম কওক কওক
কওক কওক আপুনি কওকচোন
অ মানে তাতে আৰু মানে সেইখিনি ঠাইতে মানে দৈনন্দিন বৰষুণ হৈয়ে থাকে নেকি
অ আপোনাৰ হয় আহ বিশেষকে এইটো আপোনাৰ মৌচিনৰাম ফালে বেছিকে হয় সেইটো আৰু হয় বাৰু আমাৰ ইয়াতকে বৰষুণৰ মাত্ৰাটো অলপ বেছি হয় তাত
আচ্ছা আচ্ছাৰ আচ্ছা আপুনি মানে কেইবছৰ আছিলে তাতে
মই আপোনাৰ আছিলো তাত পাঁচ বছৰ আছিলো আন দুহেজাৰ বাৰ চন মানৰ পৰা আপোনাৰ দুহেজাৰ সোতৰ চনলৈকে থাকিলো মই তাত তাতে থাকোতে মই বহুত মেঘালয়তো ভ্ৰমণ কৰিলো আপোনাৰ মচিৰাম, ডাউক কি অ তেনেকে বহুত ঠাই আছে নহয় তাত ভ্ৰমণ কৰিবৰ কাৰণে অ তেতিয়া
উম
ভাল লাগিছিল ঠাইবোৰ এতিয়া ভ্ৰমণ কৰি
হয় হয় মইও গৈছিলো আগতে মেঘালয়ত মানে সৰুতে গৈছিলো কিন্তু মানে ত' মানে সিমান খিনি বহুত মোৰ মনত নাই কিন্তু গৈছিলো কেইবাটা ঠাইত গৈছিলো পাইনত গৈছো তাৰপাছত উমিয়াম তাৰ পাছত এলিফেন্ট ফলছ
ৱাৰছ লেগ বুলি আছে হয় বহুত আছে আপোনাৰ গল্ফিং বুলিও আছে
আৰু পিকত গৈছিল ন শ্বিলং পিক গৈছিলো ভালেই লাগিছে বহুত উম ভাল লাগিছে গৈ তাতে তে' আৰু আচ্ছা কিবা খালি উম মানে, খালেনে দুপৰীয়া আহাৰ?
অ', হয় হয়। দুপৰীয়া আহাৰ খালোঁ আ', এনে লঘু আহাৰ আৰু আপোনাৰ বিশেষ তেনেকুৱাই ৰাতিপুৱাহে আমাৰ বেছিকে খোৱা হয়। দিনত, তেনেকে আপোনাৰ লঘু আহাৰ কিবা এটা খালোঁ আৰু। আপুনি খালে নে?
খালোঁ খালোঁ, এই অকমান আগতে খালোঁ। আজি দেৰি হ'ল অকমান।
আ অ', আচ্ছা।
উম উম, ঠিকে আছে বাৰু আচ্ছা ৰাখ থওঁ হা এতিয়া, মোৰ মানে কিবা কাম আছে। ভাল লাগিল কথা পাতি।
তে হয়, আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয়, মোৰো দিয়ক
অহ, ঠিক আছে।